হয় নমস্কাৰ আপুনি বৰ্তমান কিবা কাম কৰি আছে নেকি?
নাই নাই মই একেবাৰে আজৰি হৈ আছোঁ
হয় হয় আপুনি আজি আজৰি আছে যদি তেতিয়'লে আপুনি মোক আপোনাৰ বহুমূলীয়া সময় অকণমান দিব পাৰিবনে?
হয় হয় নিশ্চয় কওকচোন।
হয় আপোনাৰ লগত এটি বিষয়ত অলপ আলোচনা কৰিব বিচাৰিছিলোঁ অলপ কথা পাতিব বিচাৰিছিলোঁ। আপুনি ইচ্ছুক নে?
হয় তুমি আ, চৰি আপুনি টপিকটো কওকচোন। চোন বাৰু মানে কেনেকুৱা টপিকৰ কথা পাতিব বিচাৰিছে যদি মোৰ
হয় খেল ধেমালিৰ ওপৰত কিছু কথা পাতিব বিচাৰিছিলোঁ। আমি খেলা খেল ধেমালিৰ ওপৰত।
হয় হয় তেতিয়াহলে মই একেবাৰেই ইচ্ছুক, এইটো বিষয়ত কথা পাতিবলৈ কিয়নো মই এই বিষয়টো খুবেই ভাল পাওঁ আৰু মই নিজেই এজন খেল ধেমালিৰ লগত
জড়িত হয় হয় ভাল লাগিল মই আপুনি কোৱা কথাটো শুনি ভাল লাগিলে, মই আৰু জানিবলৈ বেছি ইচ্ছুকহে হ'লোঁ আপোনাৰ পৰা, আপুনি যিহেতু খেল ধেমালিৰ লগত জড়িত বুলি কয় কলে ঠিক আছে মই আগবাঢ়ো।
হয় কওকচোন।
হয় আপুনিতো ক'লে খেল ধেমালিৰ লগত আপুনি জড়িত বুলি, আপুনি বাৰু কি কি খেলৰ লগত জড়িত অকণমান ক'ব নে?
মই বিশেষকে খেল ধেমালিৰ লগত জড়িত বুলি ক'লে মই এনেকুৱা নহয় যে মই খেলে খেল খেলি থাকো বা খেল চাই ভাল পাই থাকো বা কিবা কিবি এনেকুৱা মানে আচলতে মই খেল ধেমালি বুলি ক'লেতো অকল হয় হয় মই খেল ধেমালি বুলি ক'লে কেনেকুৱা ধৰক মই এতিয়া প্ৰায় মই প্ৰায় যদি কেতিয়াবা কিবা কাম থাকে তেতিয়া বেলেগ যদি মই কাম নাথাকে, প্ৰায় মই এবাৰ হ'লেও ফিল্ডত যাওঁ দিনটোত। ফিল্ডত যাই কিনে হয়তো মই ৰানিং কৰোঁ বা মই তাতে কিবা অলপ এক্সাৰচাইজ কৰো, হয় মই বা তাতে কিবা অলপ এক্সাৰচাইজ কৰোঁ বা খোজ কৰোঁ তো এনেকুৱাকে হ'লেও মই খেল ধমালি মানে তেনেকে হ'লেও ভাল অ, মই এনেকুৱা নহয় যে মই ক্ৰিকেট খেল চাই ভাল পাওঁ বা মই অকল ফুটবল খেল চাই ভাল পাওঁ হয় মই ক্ৰিকেটো ভাল পাওঁ, মই ফুটবলো ভাল পাওঁ।
বিচাৰিছে যে আপুনি যদি ব্যস্তা নাথাকে, এনে মানে এনেই থাকি ভাল নাপায় তেতিয়া আপুনি আজৰি সময়ত পালে মানে খেলপথাৰলৈ গ'ল আপুনি খেল ধুলা কৰে দৌৰে বা যোগাসন কৰে সেনেকুৱা ধৰণৰ আপোনাৰ কামবোৰ
হয় হয় হয়, মই-মই মানে যিমান কাম থাকিলেও প্ৰায় এইটোৱে চেষ্টা কৰোঁ যাতে মই অলপমান আজৰি সময়
ন শৰীৰটোক মানে সময় দিয়ে আৰু আপুনি। হয় হয় খুবেই ভাল অভ্যাস আৰু আমি শৰি সুস্থ থাকিলেহে আমাৰ সকলো ফালৰ পৰা আমি সুস্থ থাকিব পাৰিম নহয় জানো, মানসিক ভাৱে হওক হয়। অ', ঠিক আছে বাৰু অ, আপুনি খেল ধেমালি আমাৰ কেনেধৰণে উপকাৰ কৰে বুলি আপুনি ভাবে অকমান ক'ব পাৰিবনে?
খেল ধেমালিৰ যদি উপ উপকাৰিতাৰ বিষয়ে মই আপোনাক ক'ব যাওঁ আপোনাৰ তেতিয়া মানে শেষেই নহব ত' তথাপিও মই সংক্ষেপ্তে আপোনাক হয় কিছু কৈছোঁ প্ৰথম কথা হ'ল আমাৰ শৰীৰটো হ'ল আমাৰ পৰম সম্পদ। ত' আমাৰ যদি শৰীৰটোৱে ভালে নাথাকে আমাৰ মনটো যিমান হয় যিমান ভাল কৰিব বিচাৰিলে আমি ভাল কৰিব নোৱাৰিম যেতিয়া আমাক শৰীৰটোৱে আমাক নি নিজৰ মনটোক মানে চাপৰ্ট নিদিব তেতিয়া আমাৰ মনটো নিজে নিজে বেয়া হৈ যাব। ত' আমাৰ প্ৰথম কথা আমাৰ শৰীৰটো সুস্থ ৰাখে এই খেল ধেমালিয়ে। লগতে আমাৰ আজিকালি বহুত মানুহৰে মানসিক চাপটো খুব বৃদ্ধি হৈছে। ত' মানসিক চাপ ত বহুত খিনি খেল ধেমালিৰ জৰিয়তে বহুত খিনি কমাব পাৰি হয়তো সকলে ভাবেই চাগে খেল ধেমালি খেলিলে মোৰ অকল কি হ'ব অলপ কষ্ট হ'ব অলপমান দেহা ভাল হ'ব বেলেগ কিনো হ'ব কিন্তু তেনেকুৱা নহয় যদি আপুনি এবাৰ খেল-ধেমালি কৰি চাই আপুনিটো খেল-ধেমালি প্ৰায় খেল ধেমালিতো অকলে কৰিব নোৱাৰি। প্ৰায় খেল ধেমালিত আপোনাৰ বন্ধু-বান্ধৱ হয়, বন্ধু বান্ধৱীৰ লগত খেলিব লগা হয়, ত বন্ধু বান্ধৱীৰ লগত যেতিয়া খেলিব যাব আপুনি দুটা কথা পাতিব ত আপোনাৰ মানসিক চাপ তো ক'ৰবাত নহয় ক'ৰবাত কমাত সেইখিনিয়ে বহুতখিনি সহায় কৰে। লগতে আপুনি হয়, আপুনি চাওক আপুনি যে তিয়া কৰ'বাত যাব আপুনি খেল, খেল, খেল, খেলাতে বেলেগ এজন বন্ধু লগ পাব, এইজন বন্ধু পাব সিজন বন্ধু লগ পাব, আপোনাৰ জ্ঞানৰ পৰিসৰ বৃ দ্ধি হোৱা চাঞ্চ থাকে। লগত চবত কে ডাঙৰ কথা হ'ল, আপুনি যদি খেল ধেমালিৰ লগত নিয়মীয়াকৈ জড়িত থাকে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হয়।
হয়, এক্দম সচাঁ কথা। হয় আপুনি যিহেতু খেল-ধেমালিৰ কথা ইমান ধুনীয়া ক আপুনি উপকাৰিতা বা উপযোগিতাৰ বিষয়ে মোক ক'লে অ', ঠিক মই এতিয়া নেমাৰিম যিহেতু আপুনি অ', স্বাস্থ্যৰ কথা ক'লে বা মানহিক চাপৰ কথা কলে কি কি উপযোগিতা হয়, মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰো বা আপুনি কি ভাবে? অ', খেল-ধেমালি কৰি থাকিলে আমাৰ কৰ্মস্পৃহা বাঢ়িব নে কমিব? আপুনি কি ভাবে?
খেল-ধেমালিয়ে আমাৰ কৰ্মস্পৃহা কেতিয়াও কমায় বুলি মই নাভাবোঁ। কাৰণ মই, মই যেতিয়া আপোনাৰ যদি মই কেতিয়াবা ৰাতিপুৱা উ উঠি কিনে এবাৰ ফিল্ডত যাব নাপাওঁ, বা অলপ এক্সাৰচাইজ কৰিব নাপাওঁ, মোৰ দিনটো কিবা এটা মানে ভাল নলগা যেনে মোৰ অনুভৱ হয়। ত মই এইটো আপোনাক মোৰ নিজৰ মানে এটা মতামত দিছো।
কৰ কথা কৈছে?
হয়, মই বেলেগৰ এইটোহে বিষয়ত নাজানিম বৰ বিশেষ। কিন্তু, যদি মই ৰাতিপুৱা সোনকালে উঠি মই অলপমান ব্যাম কৰো, মই অলপমান খেল-ধেমালি কৰো, বা মই ইচ কিবা এটা কাম কৰিলো বহুত মোৰ ব্ৰেইনত মানে আপোনাৰ কি পৰিল মোৰ চাপ পৰিল, ত' মোৰ চাপ পৰিল। ত, মই দিনটো কাম কৰি কৰি তাৰ পিছত যদি মই গধূলি অলপমান ফ্ৰেচ হৈ কিনে লগ-সমনীয়াৰ লগত মই কিবা এটা খেল খেলো ত' মোৰ মনটো ভাল লাগি যায়। ত' মোৰ মনটো পাতল কৰি যায়। ত' মোৰ যিহেতু গধূলি খেল খেলিলে মই চাপ কমে, ৰাতিপুৱা মই সোনকালে উঠি ব্যাম কৰিলে বা মোৰ কিবা এটা এক্সাৰচাইজ কৰিলে মই কামত যোৱাত মোৰ মন ভাল লাগি থাকে, গতিকে মই ভাবোঁ আমাৰ এইটো আমাৰ গটেই দিনটো সতেজ গতিকে এইটো আমাক হয় এইটো আমাক কামৰ স্পৃহা বঢ়াব বুলি মই ভাবো।
খেল ধেমালি কৰি থাকিলে আমাৰ অ', ধৰক অ', মানে কিহত উম, শৰীৰটোৰ মানে কেনেকুৱা হৈ যায় যে, ভাগৰ নলগা অনুভাৱটো অলপ হৈ যায়।
হয়, হয়।
ভাগৰ ভাগৰুৱা ভাগৰুৱা অনুভৱ কমি যায়, ভাগৰুৱা যেতিয়া আমি শৰীৰটো ন'ম তেতিয়া আমাৰ কামৰ স্পৃহা নিশ্চয় বাঢ়িবহে। হয়, যদি ভাগৰুৱা যে অনুভৱ কৰোঁ, শাৰীৰিক ভাৱে যদি আমি দুৰ্বল অনুভৱ কৰো নিশ্চয় আমি কৰ্ম কৰিব নোৱাৰিম।
এ হয়। আপুনি কিবা খেলৰ লগত জড়িত হয় নে? কিবা খেল চাই নে? কিবা খেল খেলে নে? কিবা খেল
হয়, এতিয়া ম মই খেল বুলি কলে মই বেয়া পাও বুলি নক অ, মই খেল নেখেলো যদিও মই খেল চাই ভাল পাও বেলেগে খেল খেলিলে মই ভাল অ - অ, ধৰক মই আগতে স্কুলীয়া জীৱনত খেলিছিলো। মই ফুটবল খেলিছিলো বা মই কাবাডী খেলিছিলো। এতিয়া বাৰু মোৰ স্কুলীয়া শিক্ষা সাং কৰা পৰা মই এইবোৰ খেলা নহয়। অ, কেতিয়াবা হয়তো ফুটবল খেল যদি ওচৰত হয় মই চাবলৈ যাও।
হয় - হয় বৰ্তমানতটো ফুটবলৰ বিশ্বকাপ চলি আছে আপুনি বিশ্বকাপ চাই আছে নে নাই মাজ
এতিয়া ব বৰ্তমান মই এতিয়া সেইটো বিষয়ত মই অলপ সময় দিবলৈ একদমে পৰা নাই অ, মানে চলি আছে বুলি গম পাইছো কিন্তু মই মানে সময় দিব পৰা নাই আৰু আপুনি চাইছেনে?
মই মাজে - মাজে চাও যেতিয়া মই সময় পাও মই মানে ভাল খেল থাকিলে। খুব মানে ভাল যদি টীম হয় তো গোটেইকেইটা টীম ভাল বা বেয়া বুলি মই নকও কেতিয়াবা আপোনাৰ এটা ভাল মানে নিজৰ নিজৰ ফালৰ পৰা ভাল ভাললগা কিছুমান টিম থাকে ন তেনেকে থাকে মই চাই দিও কেতিয়াবা মই আৰ্জন আৰ্জেণ্টিনাৰ যিটো টিম আছে মই সেই টীমটো খেল থাকিলে মই চাই ভাল পাও আপুনি তেনেকে হয় আপুনি তেনেকে কোনোবা টিম থাকিলে চাই ভাল পায় নেকি খেলা?
খেলা এতিয়া মই টিম বুলি কলে মই বহুত বছৰ হল মই এতিয়া মিছা কথা নক অ, অ, মানে স্কিন জগতত মানে মই স্কিনৰ পৰা খেল চোৱাই নাই চালে কেতিয়াবা হয়তো মই হ'লে মানে জিলাৰ ভিতৰত যিবোৰ খেল হয় সেইবোৰ আমাৰ ও যদি হয় তেতিয়া জিলাৰ ভিতৰত হোৱা খেলবোৰ কিন্তু চাও কিন্তু মই ধৰক এতিয়া স্ক্ৰীণত দিয়া খেলবোৰ ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় বা বিশ্বকাপ ফুটবল মই চোৱা হোৱাই নাই।
হয় - হয় সময় পালে নিশ্চয় চাব আপুনি। হয় আৰু মই আপোনাক হয় - হয় আপোনাক মই আৰু এটা কথা ক'ব বিচাৰো মানুহে হয় টো কিছুমানে ভাবে যে মই এদিন খেলিলে হিমা দাস হৈ যাম। বাইকিন খেলে মই লাভলিনা বৰুৱা বৰগ সহায় হৈছে তেনেকুৱা নহয় ত ডাঙৰ খেলুৱৈ এজন হ'ব হ'ব লাগিলে ডাঙৰ খেলুৱৈ এ পিছত বহুতখিনি কষ্ট থাকে বহুতখিনি প্ৰে ত্ৰিশ থাকে ত' সেইটো বছত ধৈৰ্য্য লাগিব এদিনতে কোনো এজন মানুহে এদিন দৌৰি এদিন বক্সিং খেলি ডাঙৰ হৈ যাব নোৱাৰে ত' এটা এটা তাৰ নিয়মুবৰ্ত শৃংখলাবদ্ধ এটা মানে মানি চলিব লাগিব লা সদায় নিয়মিতভাৱে আমি অভ্যাস কৰিব লাগিব তেতিয়াই আমাৰ এটা ভাল খেলাৰ আমাৰ এটা কি থাকিব সম্ভাৱনা থাকিব। হোৱাৰ কাৰণে লগতে হয় আমি আগতে সদায় খেল ধেমালিৰ আগত অলপ হলেও আমি মানে খেল ধেমালিৰ আগত নিজৰ বু দিটো অলপমান আমি গৰম কৰি ল'ব লাগে যাতে অলপ ব্যয়াম কৰি হওক কিবা কৰি হওক যিটো ৱাৰ্ম আপ বুলি কয় ত সেইটো আমি অলপমান ধেমালি কৰাৰ আগত বা ডাঙৰ কিবা এটা ব্যয়াম কৰাৰ আগত আমি অলপমান কৰি ল'ব লাগে সৰু সুৰা ৱাৰ মাপ
হয় সুন্দৰ বস্তু জনালে আপুনি এইটো হয়। আপোনাক আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰছো খেল ধমালিৰ দ্বাৰাই আপুনি অ, ৰোগৰ নিৰাময় বা বেমাৰৰ নিৰাময় হয় বুলি ভাবেনে খেল ধেমালি খেলি থাকিলে। অকমান জনাব পাৰিব নেকি চমুকৈ কেনেকৈ হয় বাৰু।
হয় নিশ্চয় চাওক আমি আচলতে বেমাৰ যে আমাৰ হয় ত, আমাৰ কিছুমান বেমাৰতটো বাৰু সোনকালে ভাল হৈ যায় কিন্তু আমাৰ কিছুমান বেমাৰ কেনেকুৱা হৈ যায় জানে নে যদি আপুনি সেই বেমাৰটোৰ কথা বেছিকে ভাবে সেই বেমাৰটোৰ বিষয়ে আপুনি বেছিকে মনত মানে এ চাপ লৈ থাকে আপোনাৰ বেমাৰতটো লাহে লাহে বেছিকে বৃদ্ধি হয় হয় বেছিকে বৃদ্ধি হৈ যায় কিন্তু যদি আপুনি খেল ধেমাল আমাৰ লগত জড়িত হৈ হৈছে এটা আপুনি যিটো দলীয়বদ্ধ খেল আছে মানে আপুনি অকলশৰীয়া খেল নহয় যিটো দলীয়বদ্ধ ভাৱে খেল খেলে ধৰক আপুনি কাবাডী খেল যেনেকে কলে কাবাডী খেল হ'ব পাৰে বা হয় তেনেকুৱা বহুত ধৰিণৰ বহুত ধৰণৰ খেল আছে ক্ৰিকেট হ'ব পাৰে ফুটবল হ'ব পাৰে ভোলীবল হবাৰে বাস্কেট হ'ব পাৰে যিবিলাক দলীয় ভাৱে খেলে আপুনি যদি তেনেকুৱা এটা খেল নিয়মিত ভাৱে খেলি থাকে আপোনাৰ মানে দেহৰ আপোনাৰ ভাল বিকাশ এটা হবই বৃদ্ধি এটা হ'বই ভাল এটা ত আপোনাৰ মনত হয় আপোনাৰ মনত সেই বেমাৰটোৰ পৰা চাপতটো যেতিয়া অলপ অলপকে কমি যাব আপুনি সেই বেমাৰটো লাহে লাহে পাহৰি যাব বা ঔষধ খিনি নিয়মিত ভাৱে খাই থাকিব ত' আমাক এই খেল ধেমালিও তাতে কোনোবা খিনিত বহুত খিনি সহায় কৰি দিয়ে এইটো যদি আপুনি সেই চিন্তাটো কিবা কাৰণত খেল ধেমালিৰ জৰিয়তে কমাই ৰাখিব পাৰে ত আপোনাৰ নিশ্চয় সহায় হ'ব বুলি মই
হয় সুন্দৰকে আ বুজাই দিলে বাৰু আৰু শেষত আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো যিহেতু আপুনি কি কলে যে আহ ৰগ্নিৰামৰ কাৰণে এনে খেল ধেমালি যথেষ্ট অৰিহণা জগাই সেই কথাটো মোক বুজাই দিলে এম আৰু বিকাশৰ কথাটো আপুনি কলে আৰু বৃদ্ধিৰ কথাটো আপুনি ক'লে খেল ধেমালি কৰিলে ধৰক শৰীৰটো কেনে ধৰণে বৃদ্ধি হব পাৰে অকমান কব পাৰিব নেকি
হয় হয় নিশ্চয় আমাৰ আমাৰ যিবিলাক মাংস পেশী আছে আমাৰ যিবিলাক দেহৰ মাংস পেশী আছে ত' আমি ধৰক এনে সাধাৰণতে তে যিবিলাক কৰি থাকোঁ বা আমি কৰ'বাত গেলো না মান কাম কৰিলো বা শুই থাকিলো ভাত খালো আমাৰ এই মাংস পেষী বিলাক আমাৰ কি নহয় জোৰ বিলাক মানে এনেকে বৰ বিশেষ মানে চা তাত বৃদ্ধি নহয় বৰ বিশেষ নহয় হৈ যাব কিছু আমাৰ বয়সৰ লগত কিছু হৈ যাব যেতিয়া আমি খেল ধেমালি হয়
অ এইটো আপোনাৰ কথাটো কোৱাতে মই আৰু এটা কথা মনত পৰি গল আপোনাক আধৰুৱা কৰি থৈ দিলো বাৰু শিশু এটা খেল ধেমালি কৰি থাকিলে কি হয় শৰীৰটো কিন্তু বৃদ্ধি হয় খুব সোনকালে শিশুৰ কথাটো আপুনি ভাবকচোন এজন শিশু যদি খেল ধেমালি নকৰে দৌৰা দৌৰি নকৰে সেই শিশুটো শাৰীৰিক ভাৱে সিমান সুস্থ নহয় যিমানে দৌৰিব যিমানে খেলিব সিমানে কি হয় শিশুটোৰ মানসিক ভাৱে অ হয় শাৰীৰিকভাৱেও বৃদ্ধি হব বিকাশ হব লগতে বুদ্ধি জ্ঞান খিনিও হয় যে পৰিব এবাৰ পৰিব উঠিব এবাৰ পৰিব এবাৰ পৰাৰ লগে লগে কিয় পৰিলে সেই কথাটো তেওঁক বাৰে বাৰে মানে কি অনু- ধাৱন কৰি পেলাই তেওঁ জানা হ'ব হয় বাৰু ধন্যবাদ আপোনাৰ আপ আপোনাৰ লগত বহুত খিনি কথা পাতিলো আজি অ জানিব প ভালে লাগে লাগিলে এতিয়া হ'ব বাৰু ধন্যবাদ